অ' আছে মানে আপোনাক কি কৰি আছে?
এই মই পেপাৰবোৰ চাই পেলাই। ইহঁতক নাম্বাৰিং কৰি আছোঁ। কিবা কামত ব্যস্ত নেকি ৰেচিপি-চেচিপি কিবা বনাব লৈছা নেকি?
তাকে এ ছাগলী মাংস বনাব আৰু।
ছাগলীৰ ৰেচিপি
অহ
কেনেকে বনাবা এইটো?
যিটো মানে কি এ ভাগত গোটেই মছলাখিনি আদ নহৰু আৰু সেই কিবা তেল অলপ নেমু অলপ সেইবোৰ চেপি মেলি। মেৰিনেট কৰি থব লাগে আধা ঘন্টামান মেৰিনেট কৰি থোৱা পাছত তাৰ পাছতে তলত এ দাল চেনি লং এলাইচি অ', তাৰপিছত মচলা জিজি দিয়ে।
আহঁ মংস
মাংস মেৰিনেট কৰি আধা ঘন্টা থব লাগে তাৰ পাছতে
উ
তেলত এ ডালচেনি লং ইলাইচি আৰু সেই কি তাত কছ জ তেজ পাত
তেজপাত দি ধুনীয়াকৈ সানি পেলাই আধা ঘণ্টান মানে ত্ৰিশ মিনিট মান ৰাখিব লাগে।
নহয় অ-অ তেনেকে অ' উম-উম, তাৰ পাছতে আৰু বনাব লাগে আৰু। বনাই মেলি ভা অকমান ভাজি মেলি, অকমান টাইম ভাজি থাকিব লাগে বেছি। বহুতমান তাৰপাছতে কুকাৰত বনাব লাগে হয়। তেতিয়া মানে বেছি ভাল লাগে আৰু খাই কেৰাহিত বনোৱাতকে।
অ-অ
কোমল হয়। তাৰ পাছতে এ ভাজি মেলি সেই কিবা কৰিব লাগে আধ বাৰ মান বা সাত বাৰ আাত বাৰ মান আৰু হুইচেল মাৰিব দি আমালৈ হ'ল। তেনেকে
কিমান মান নাইটো বনাব
হা
বনাই থিবলে আধা ঘণ্টা নে এঘণ্টা।
আধা ঘণ্টা মান লাগে আৰু বেছি ট নালাগে কুকাৰাৰত বনালে সোনকালে হৈ যায়।
অ', চিঠি মাৰি পতিব লাগে নে নে গাখীৰ ধৈ দিলে হল
সুটু
অ', চিটি মাৰ দিব লাগে নহ
অ',
পৰিমাণত পানী ঢালি পেলাই
অ', পানী অকমান ভঢালি নিদৰ আন্দাাজত
অ, পানীতো এনে কিমান মান দঢালি বেলাই মান মাংসটো মানে ওপৰলৈ আহিব ল দিব লাগে নে মাংসটোৰ ওপৰ মাংসটো একদম জোৰা নো জোৰালে পানীতে দিব লাগে
মাংসটো একেবাৰে থাকালৈকেহে দিব লাগে ওপঙিব ওঙাকে দিব নালাগে
দিল বেছি পানী পানী হৈ যায় অ', উম।
অ', অ',।
বাকি আ আহ, পাঁচ ছবাৰ মান চিটি মাৰিব দিলে হ'ল
অ', অ মাছৰ ৰেচিপি এনেই বনাব জানো ঔটেঙাৰ লগত মানে মাছ। ঔটেঙাৰ লগত বৰালি মাছ বনাওঁ। ঔটেঙাৰ লগত আমাৰ বৰালি মাছ বনালে মানে। প্ৰথমে কি কৰিব লাগে ঔটেঙাটো দি কাটি পেলাই। ধুনীয়াকৈ চফা কৰি মাছটো চফা কৰি পেলাই মানে বৰালি মাছটো অলপ। গৰম পানীৰে ধুই দিব লাগে মানে তাৰ ছালটো নহলে পিছল অৱস্থা হৈ থাকে তো এই পিছলটো হৈ গৈছো গুচাবৰ কাৰণে বাকলটো পানীত অলপ গৰম কৰি পেলাই পানীত। দালি দিব লাগে তাৰ পিছত তাৰ পিছল অংশ বোৰ গৈ চ যায় পিছল চালবৰে তাৰ টুকুৰা টুকুৰি কাটি আহ পানীটো গৰম কাম কৰি পেলাই উথলিব দি পেলাই এৰিল ঔটেঙা ল'ব লাগে ঔটেঙা লাই উলি উঠলাৰ পিছত মাংসটো
অ
মানে উতলা পানীতে গোটেই যিকেইটা দিব লাগে। মচলাবোৰ মছলা তেনেকে নহয় আৰু আদা নহৰু তাৰপিছত এ আদা ন সুধিলে হ'ল তাত জলকীয়া দি নিমখ অধিক পৰিমাণত
অ',
মানে উতলিব দিওঁতে এইটো দালি দিব লাগে
অ', সকলো ঔটেঙাৰ লগত
উম।
বদিনা আৰু যেতিয়া সৰু মাছ সেইকে খাই ভাল লাগে
অ তেতিয়া হ'লেও বেয়া নহয়।
হয়ছেনে কেতিয়াবা তেনেকে।
দেখিয়া ঔ টেঙা
তেনেকেও ভাল লাগে দুখীয়া সৰু মাছৰ লগত বইল কৰি মাছটো অকমান ভাজি লব লাগে সৰু মাছ তাৰ পাছতে পানী উতলিব দি। তেতিয়ােহে।
তেতিয়া ত ৰসটো ওলাই যায় আৰু বঢীয়াকে ভাল হৈ গৈচে। উম তাৰপিছত কিবা তেনেকে এইবোৰ আপডেট দিয়াৰ কিবা আছে নেকি পৰিকল্পনা হেল্ল'। হেল্ল' হেল্ল' হেল্ল'